হেল্ল'।
অ হেল্।
অঁ নমস্কাৰ।
অ।
নমস্কাৰ অ নমস্কাৰ।
হেল্ল' অ নমস্কাৰ। নমস্কাৰ আহ শুনি আছোঁ।
অছেয়। অ ৰাতিপুৱা এতিয়া কি কি কৰি আছা এতিয়া তুমি?
মই।
অ।
এ মই গোহালি চাফা কৰি আছিলো।
অঁ। চাহ পানী খাল।।
মানে গৰু কেইট হাঁহ।
গোহালি চাফা কৰি গলো চাহ পানী খালা নেকি?
গৰু বিলাকক তাৰমানে অলপ বাহিৰত থৈ কিনে গোহালি খিনি অলপ। ভালদৰে পৰিষ্কাৰ কৰো ৰাতিপুৱা সময়খিনি আমি যেনে। মানুহৰ আমি ঘৰবিলাক চাফা কৰোঁ যেনেকৈ গোহালিত। গোহালি চাফা কৰিব লাগিব।
অঁ।
ৰাতিৰ লেতেৰাবিলাক থাকে না পায়খানা কৰে।
অ অ অ।
বিলাক এইবিলাক চাফা। চফা কৰি কিনে আৰু গৰু বিলাক আৰু ভিতৰত সোমাই দিও।
উম উম উম।
তেনেকৈ বাহিৰত ওলাই নিদিও ইয়াৰ পৰা কোনোবাই লৈ যায়। এইটো কাৰণে ভিতৰতে আৰু দানৰ পানী দিওঁ।
উম।
আৰু ধৰ গাখীৰ।
উম।
গাখীৰ দিওঁ।
অঁ অঁ।
গাখীৰ ওলায় অলপ বেছি নোলায় বেছি নাই গৰু। এ এক লিটাৰ এক লিটাৰ মান ওলাই আৰু ঘৰত।
অ হ'ব এক লিটাৰ নিজৰ কাৰণে হৈ যায়।
নিজৰ কাৰণে হৈ যায় পোৱালি দিছে নহয় বেছি। নলায় আৰু পোৱালিটো খাই।
অ নহয় গৰু কেইজনী মান পোহিছা।
বেছি নাই। তিনি তিনিটা এই চানাটো হিতি তিনিটা আৰুহ
অঁ তাৰমানে গাখীৰ দিয়া গাই এজনীয়ে।
অ এজনীয়ে।
অ বাকী আৰু সিহঁত তাৰমানে হেৰি নেকি দমৰা নে। কাল্লা দমৰা। আৰু পোৱালিজনী।
পোৱালিজনীয়ে কাল্লা কাল্লা নেকি কাল্লাচানা কয়।
অ সেইটোৱে কাল্লা মতলব হ'ল ছোৱালী। দমৰা মাতলাব হল ল'ৰা অ সেইটোৱে
অ।
পুহিব লাগে গৰু উপকাৰী জন্তু না কাৰণ। গল গৈ।
গৰুৰ গোবৰবিলাকো কামত আহে।
উম।
শস্যবিলাকত দিয়া যায় আৰু। মানে এক ঠাইত জমা কৰি থৈ যায় মানে গাঁটা এটা খান্দিছো অ গাত এটা। খান্দি কিনে গোবৰ বিলাক তাতে পেলাও আৰু। ওচৰৰ মানুহবিলাকো লৈ লৈ যায়।
অ ভালে এই খান।
তেনেকুৱৈ দিবৰ কাৰণে।
অ। এ গ গৰুৰ। গোবৰটোৰ পৰাতো গোবৰটোৰে পৰা গৰুৰ যে গৰুৰ শিঙৰ পৰাও। ফনি চনি হয়। সেইটোতো আমি যে মূৰ চুচো গৰু শিঙৰ পৰাইটো ফনি হয়। গৰুৰ চাহ গৰুটো মৰিলে। অ আৰু গৰুৰ হা- হাৰা যিবিলাক গৰুটো মৰিলা। কৰাৰ পিছত তাৰমানে। মানে যত মানে এইবিলাক লা খান মানে উৎপাদন কৰে। উলিয়াই সিহঁতে গৰুটো মৰিলে পেলাই নিদিয়ে। গৰুটো থৈ দিয়ে বেলেগ ঠাইত। সাৰ দি পিলা খান উলিয়াই হেনে মাংসটো কহি গ'লে পেলাই দিয়ে। হাৰ দি বিলা খ উলিয়াই আনে উলিয়াই আনি সেই। তাৰ প্ৰত্যেকডাল হাৰ্ডিৰে মানে কিছুমান মেডিচিনো বনায়। হয়। হাৰডিটোৰ ভিতৰৰ অংশৰ পৰা কিছুমান গুৰি গুৰি পদাৰ্থ ওলাই যে সেইটো কিছুমান মেডিচিনত লগাই আমাৰ ফণী আৰু এনেকে আৰু চামৰাটোৰ পৰা মানে এইদি বনায় এই ধৰি লও আমাৰ কিছুমান এই ভি আই পি বক্স এ এনেকাই কিছুমান বেগ বনাই মানুহখিনি নি পৰা দূৰ দূৰণিত স্কুলত নিব পৰা বতৰ জোতা চেন্দেল এইবিলাহান বনাই ভালে। একো বস্তু পেলনি নাই।
পেলনি একো বস্তু পেলনি নাযায়।
আম চব বস্তুৱে দৰকাৰী। জীৱনত এই বস্তুৱে আমি ব্যৱহাৰ কৰো চব
তোৰো ভৰি দিছে চাম হেৰিৰ পৰা সেইখিনিতো কিবা ক কাম আহে না।
অ'।
উম। খুুৰাৰ অ', খুৰাটোওতো আহ আগতিয়া ধৰ এই জান হেৰি বয় বস্তুবিলাক এইবিলাক খেলাত অনা নিয়া কৰে।
অ'। সেইবিলাখান তাৰমানে ঘোঁৰৰ আৰু একে গৰুৰ যেনেকুৱা ঘোঁৰৰো সেনেক ঘৰত
ঘোঁৰাৰো তেনেকুৱা মানুহ অনা নিয়া কৰে এইটো কেদাৰনাথ থটো ঘূৰাইে মানুহবিলাকতো অনা নিয়া কৰে
অ', ঘোঁৰা আৰু গাধ, গাধ গাধতটো, গাধতটো ঘোঁৰাৰ নিচিনা
গাধতো বস্তু কঢ়িয়াই নিয়ে।
কঢ়িয়াই নিয়া মানুহও নিয়ে সহতে তাৰমানানে একেই মানে ঘোঁৰা আৰু গাধ। বহুত কষ্ট কৰে মানুহতকও বেছিছ কষ্ট কৰে। কষ্টকৰে সেইকাৰণে জীৱ জন্তুক মৰম কৰিব লাগে। কাৰণ সিহঁতে আমি দূৰ দূৰণিত মন্দিৰ চাব গ'লে উঠিব নোৱাৰিলে পাহাৰ বগাব নোৱাৰিলে ঘোঁৰাই টো লৈ যায়।
কেদাৰনাথত কিমান ওপৰত উঠে।
অ'।
মানুহ বিলাকত লৈ যায় আৰু ৰাস্তাতটো কিমান মানে ভয় ন।
কেদাৰনাথতে যাবৰ মন যায় কেতিয়াবা মানে। চাব মন যায় মানে
যাব মন যায় কিন্তু বাপ বহুত ওপৰত। এটা কথা ইচ্ছা কৰিলে যাব পাৰি পাৰিল ইচ্ছা কৰি যাব পাৰিল কিমান মানুহ গৈ আছে তাতে।
আহ তাত কেদাৰ নাথত মানে মহাদেৱৰে মন্দিৰ না সেইটো হলে মানে সেইয আৰু মানে পাহাৰৰ বহুত ওখ
ওখ পাহাৰত ৰাস্তা ঘাট বিলাক বিৰাট ভয় লগা
ভয়ংকৰ ভূমিস্খলন হৈ থাকে। খহি পৰে ৰাস্তা ঘাট বন্ধ হৈ যায়।
মই অলপ যাবৰ কাৰণে টান, অক্সিজেনটো মানে- কমি যায় নহয়।
অঁ', ওপৰত উঠি গ'লে অক্সিজেনৰ লেভেলটো কমি যায় থাকে। তলত নামিলে অক্সিজেন।
গ'লেই আৰু ভগৱানে অকণমান সহায় কৰে আৰু সেইবিলাক নহয় একো।
আগতে যোৱাৰ আগতে মেডিকেল কৰিলেই হল। পৰীক্ষা কৰিলে তেতিয়া সেইমতে মেডিচিন দিব। অলপ সুস্থ হৈ আগতে কৰিব লাগিব মেডিকেল যোৱাৰ আগতে। অহাৰ পিছত যদি কিবা বেমাৰ চেমাৰ থাকে টেবলেট চেবলেট খাই কিনেহেনে- যাব পাৰি বহুত মানুহেতো সেনেকুৱা কৰে। মেডিকেল- কৰিবই লাগে বেমাৰ আজাৰ। অকস্মাত কিবা তাত যদি অঘটন ঘটে সেই- তেতিয়া দিগদাৰ হৈ যায় ন, সেইকাৰণে দূৰ -দূ- ৰণি গ'লে মন্দিৰ যাব, মেডিকেল কৰিব লাগে অকণমান পৰীক্ষা- কৰি কিনেহে যাব লাগে, তেতিয়া মানুহজনে গম পাই যে মোৰ এইটো বেমাৰ হৈ হৈছে। টেবলেট খালে এনেকুৱাকৈ যাব পাৰি, সেনেকেই মানুহ গৈ আছে মন্দিৰত। হয় নে নহয়। আৰু কিছুমান নতুন এনেকুৱা ঠাই আছে - য'ত নেকি মানে মেডিকেলৰো ব্যৱস্থা অলপমান দূৰত আছে। এইবিলাকত মানুহৰ নিয়াটো সমস্যা সেইকাৰণে ঘৰতে মেডিকেল- কৰি কিনে গ'লে টেবলেটতো লগত থাকে খাই দিলে হয়।
উমঁ।
সেই আৰু কিবা কোনোবা দূৰ -দূৰণিত গৈছিলা নেকি তুমি?
দূৰণিত গৈছো মই।
অঁ ', - জগন্নাথ গৈছা?
অঁ', গৈছো জগন্নাথত গৈছো।
অঁ।
হৰিদ্বাৰ গৈছো, দেৰাডুন গৈছো।
অঁ।
এইবোৰত গৈছো। হৰিদ্বাৰত গৈছো। অঁহ ', হৰিদ্বাৰত গৈছো, গংগা নদীত গা ধুই আহিছো।
উমঁ হৰিদ্বাৰত তাৰ মানে এই কিহৰ মন্দিৰ আছে অকল কৃষ্ণৰে না?
এইটো গংগা।
হৰিদ্বাৰত গংগাতো গংগাই মা নদীত।
অঁ', আছে মানে মন্দিৰত- মানে চব গোটেই ভগৱান থাকে, চব ভগৱানে থাকে।
উমঁ। কিছুমান মন্দিৰত মানে অকল অকল- অকল এটা মন্দিৰে আছে না? তাত হয় দে।
নাই বহুত মন্দিৰ আছে। হৰিদ্বাৰত বহুত মন্দিৰ আছে সৰু সুৰা মন্দিৰ বহুত আছে। আমি মানে গোটেই খিনি চোৱা নাই। এনে টাইম মিলাবও নোৱাৰিলো।
অঁ।
অঁ, হোটেলত থকা যায় নহয়।
অঁ অঁ।
এ টাইম টেবুল হেৰি কৰিব লাগে, সেইকাৰণে। এনে গংগা নদীত মানে গংগাত গা ধইছো। এনে আৰু আৰু চাইছো, এঁ আৰু মচৰিত গৈছিলো, একদম পাহৰুৱা।
অঁ, মচৰিত গল জানো। মচৰিত গলি ভয়ে লাগে।
অঁ, কি ভয় লগা ওচৰত পাহাৰ। সৰু ৰাস্তাতটো মানে গাড়ী বিলাকো মানে লাহে লাহে চলাব লাগে।
অঁ
মানে ভাল লাগে। তাত মানে তৎক্ষণাত মানে শিল বালি মানে পাহাৰৰ পৰা নামি আহে তাত। ক্ষণাত মানে ভাল কৰি দিয়ে। অঁ, তেনেকুৱা আৰু ধৰ ৰাস্তাটোত মানে গাড়ীৰ মানে ইফাল সিফাল হ'লে মানে তলত জাগৰি যাৱা হয় আৰু।
অঁ
আৰু কি পাহাৰৰ ওপৰত মানে কি ধুনীয়া ধুনীয়া হোটেল আছে। মানুহৰ ঘৰ, এতিয়া গৈ গৈ সমান ঠাই। এতিয়া সমান ঠাই পায় ডেৰাডোন।
উম উম উম।
এইবিলাক হাঁত
উম
ঋষিকেষত ঋষিকেষত গৈছো, তাতে মহাদেৱৰ মন্দিৰ সেইটো।
অঁ
তাতোও গংগা নদী আছে। মানে দেশ দেখিলে গলে ছেভেন ফাইভ গলে আহিব ইচ্ছা নাযায় আৰু। মানে ঘৰৰ কথা পাহৰিয়ে যা যোৱা যায়।
উম
এনেকুৱা, মানে ভাল লাগে। প্ৰাকৃতিক দৃশ্যবিলাক।
অঁহ
বহুত ভাল লাগে।
এ তুমিতো দেখিলাই, আমিতো আৰু এইবিলাকখন দেখাই নাই।
অঁ, ওলাব কেতিয়াবা। এনেকৈ যাব পাৰি, অলপ হাতত পইচা লাগিব। পইচা লাগিব তাৰ, অঁ হাতত যদি পইচা হয়, আৰু ধৰ শৰীৰটো ভাল থাকে তেতিয়া হ'লে যাব পাৰি।
উম, পইচাৰে অলপ প্ৰব্লেম কাৰণ অলপ উপাৰ্জনৰ কথটো মোৰ।
অঁ লাগিব, তাৰমানে তাৰ হোটেলৰ ভাড়া, ট্ৰেইনৰ ভাড়া
উম উম।
আৰু খাবতো লাগিল, আঁহ তেনেকুৱা আৰু বস্তু বিলাকৰ দাম এতিয়াতো আৰু দাম হৈছে। আমিতো অ।
খোৱাৰ নামতে সিজনী এক লাখ মান টকা নিব লাগিব।
এই নালাগে ইমান। উ মানুহ বিলাকে এনে হয় ইমান পইচা নালাগে। ইমান খাব নেকি আহ বস্তু দাম ইমান পইচা নালাগে এক লাখ। ত নালাগে।
উ।
এইটো বেমাৰ চিকিৎসা কৰা গ'লেহে ইমান পইচা লাগে।
এনে কিমান মান মিনিমাম কিমান মান লাগে।
তি ত্ৰিশ চল্লিশ হাজাৰ মান হ'লে হৈ যায়। তাতটো ইমান নালাগে এ তই নিজৰ কথা।
অ।
এইটো নিজৰ ওপৰত মানে হেৰি কৰে, নিজেও যদি ধৰ পইচা বেছি খৰচ কৰিব খোজে, তে বেছি খৰচ হব, আৰু কিছুমান বস্তু ঘৰৰ পৰা দিব পাৰিল না খোৱা খাদ্য।
অ।
এনেকৈ ঘৰৰ পৰা কিছুমান ধৰ শুকান বস্তু এনেকৈ লৈ যাব পাৰি আৰু।
তাত তিয়াই তিয়াই খাব পাৰি যেনে বুট নিব পাৰি মুগ নিব পাৰি।
অ পাৰিল আমি লৈ গৈছিলো আমাৰ, আমাৰ আ অ খুৰীৰ লগত গৈছিলোঁ, মানে খুৰী লৈ গৈছিল।
আহ।
তেনেকৈ বন বনাই নিমকি বনাই লৈ গৈছে।